হেল্ল'?
অ' কোৱা।
অ' কি কৰি আছা?
এনে আছোঁ। তুমি?
অ' মই এনে আছোঁ। অলপ গৰম দি- মানে এটা বাহিৰত যাওঁ কিবা ভাবিছোঁ মানে বৰষুণে দিলে এইকানে ঘৰতে বহি আছোঁ অলপমান। কামবোৰ আছিল। ন যোৱা হোৱা নাই বৰষুণ কাৰে
এক্কে, ইয়াতো বৰষুণ। বৰষুণে বতৰটো বেয়া কৰি দিয়ে নহয়, ক'ৰবাত যোৱা প্লেনিং যদি থাকেও মানুহৰ, সেইটো নহয়গে আৰু।
অ' এইটো মানে। কালিও কা- কিবা কামবোৰ আছিল। সন্ধিয়াত যাম ভাবিলো। বৰষুণ দিলে, যোৱা নহ'ল। আজিও যাম ভাবিলোঁ, আজিও বৰষুণ দিলে। এইটো মানে, বৰষুণ দিলে আছত গুৱাহাটীত কিবাএ বান্ধ পানী উঠি আহে, এইকানে যোৱাই নহয় কতো। এনে- এনেকুৱা হয় আৰু।
একে, মোৰো লগৰ কেইটাৰ লগত ওলাই যোৱা প্লেনিং আছিলে কালি, বৰষুণে দি দিলে নহয়, এতিয়া মানে কালিৰতো যোৱা নহব।
উম, বুজিছোঁ - বুজিছোঁ। এইটো মানে এতিয়া বৰষুণে তাত তলত এইটো পানী সৰি তলত নামানে টাইমবোৰ লাগি যাব তাতে, যিমান পানী ভৰি আহিছে।
তাকে, ড্ৰেইনেজ চিষ্টেমবোৰ অলপ ভাল কৰিব লাগে ন'। একো নকৰে গভমেন্টে। এইবোৰতো অলপ ভাল কৰিব লাগে সদায় এবাৰ অলপ যদি এঘন্টা বৰষুণ দি দিয়ে ৰাস্তাত, গোটেই পানী।
উম, এতিয়াতো মানে এক ঘণ্টাৰ ওপৰত দিলে। দুদিন বৰষুণ দিলে। এতিয়া আৰু পানীটো মানে পুৰা ওপৰলৈকে উঠি আহে, গাড়ীৰ ওপৰলৈকে উঠি আহিব। এনেকা পানী।
কিন্তু মানুহৰ কামবোৰ ৰখি যায় ন', দিগদাৰ হয়, একোতো কৰিব নোৱাৰি। ওলাই যোৱাও কাম নহয়, য- যোৱাত যাৰ কাম আছে ৰেগুলাৰ, সেইখিনিও যাব নোৱাৰে।
উম - উম - উম। অ' ঠিক আছে, ঠিক আছে। অ' মই ভাবিছিলো আজি মানে আপোনাৰ যেনেকা, লিডাৰশ্বিপৰ কথা পাতিম, যেনেকা লি মানে মানুহৰ ভিতৰত চব পৰা মানে লিডাৰশ্বিপৰ কোৱালিটিজ বিলাক কি থাকে মানে যেনেকা? জেগা ইয়ে মানুহ আমাৰ আগত বঢ়াব পাৰে ইয়াৰ কি থাকে মানে এনকা?
অ', তাকে লীডাৰশ্বীপ কোৱালিটিটো চ'ব মানুহৰটো মানে নাথাকে ন? কিছুমানৰ থাকে বাৰু। কিছুমানৰ থাকিলে বহুত ধুনীয়াকে থাকে, যে মানে চব ক'ব পাৰে, কৰিব পাৰে। লিড কৰিব পাৰে। এটা লিডাৰশ্বিপ কোৱালিটিটো মানে ডেভলপ কৰিব লাগে আচলতে মানে যদি মানুহ এটা কফিডেন্ঞ্চ থাকে, তো সেই কোৱালটটো অ'টোমেটিকেলি আহি যায় বাৰু। বাট চবৰ তাতো নাথাকে।
অ', ঠিকে আছে মানে লিডাৰশ্বিপ মই ভাবোঁ মানে লডাৰশ্বি প্ৰথম এই লডাৰশ্বপ কৰা কোৱালিটি বিলাক কি থাকে আগত বঢ়াই যোৱা কোৱালিটি এইবিলাক। মানে মানুহবোৰ যেনেকা নিজৰ যিমান চা লগৰখন আছে যাৰ যেনে ভাবি আপ আপনি ভাবা যেনেকা কম কোম্পানী যে কৰি আছে। কোম্পানী যে আপোনাৰ ইমপ্লয়জখন থাকে যেনেকা মেনেজাৰ থাকে মেনেজাৰ চোৱা হয়। মেনেজাৰ আন্দাৰত যিমান ইমপ্লয়জখন আহে, মেনেজাৰ কথা পাতিব লাগে আৰু ইমপ্লয়জ বিলাক মানে। কি চ'ব ভাল আছে না নাই, মানে কিবা প্ৰব্লেম আছে নিকি? কিবা কোম্পানীৰ কিবা কামবোৰ ভাল লগা নাই কবা লাগে মানে এনেকা মেনেজাৰ বিলাক। কিয় কাৰণে মেনেজাৰ কি হৈ গ'ল? এন্তে এন্তক চবৰ মানে লিডাৰ কি হৈ গল মেনেজাৰ হৈ গল। ত কিবা প্ৰব্লেম থাকে মানে এ মেনেজাৰক কব পাৰে কি মোৰ এনেকা কিবা প্ৰব্লেম আছে মোৰ এনেকা কিবা হৈছে, যেনেকা দৰমা পা নাই ভালকে। নহলে খাৱাবিলাক ভাল নহয়, নহ'লে বহা জাগা ভাল নহয়, ক'ব পাৰে এনেকা ডাইৰেক্ট মেনেজ মেনেজাৰৰ কাম হয়। কি মানে অ, কিবা হৈছে যদি মই এতিয়া ঠিক আছে, ঠিক কৰি দিম তোমাৰ বস্তুবিলাক। কি হৈছে যেনেক ধৰৰ্মা পাৱা নাই তোমাৰ ধৰৰ্মাটো মই ভাল কৰি দে ন দৰমা ক'ম পাইছে তো দৰমা বঢ়াই দিম। নহ'লে জাগা ভাল পোৱা নাই যদি জাগা ভাল জাগাত বৱাই দিম, খাৱা বোৱা ঠিক কৰি দিম, এনেকাটো কান থাকে লিডাৰ মানে চ'ব, চবৰ কথাবিলাক শুনা কি প্ৰব্লেম আছে কি প্ৰব্লেম হোৱা নাই। এইটো খুনি পেলাই ত প্ৰব্লেম বিলাক ঠিক কৰি দিয়াইটো কাম বোৰ থাকে আৰু লিডাৰৰ, মইতো ভাবোঁ আৰু। যেনেকা লিডাৰৰ কাম বোৰ হৈ গল চ'ব কথা শুনা লাচত তোমাৰ কিবা প্ৰব্লেম হোৱা লাচত এনতৰ মানে চ নিজৰ লগৰ লগত একেলগে চলা, বেছি মানে কাৰ কি আ যাৰ কিবা-কিবা প্ৰব্লেম হল এনতক শুনিবা এনে এইটো কথা হয় আৰু লিডাৰৰ মই ভাবোঁ।
ঠিকেই কৈছা তুমি কিন্তু সেইটোয়ে যে মানে সেই কোৱালিটিটো যোনটো আছে ন লিডাৰৰ সেইটো আমি মানে স্ক স্কুল টাইমৰ পৰা যদি তুমি মানে লিড কৰিব পাৰা তেতিয়াহে সেইটো ভালকে ডেভলপ হয়গে আৰু। মানে এতিয়া যোনটো মেনেজাৰ পজিশনত আছে মানুহতো সেইটো নেপাব ন সেইটো পজিচন যদি ইন্টাৰভিউ সেইবোৰত ভালকে মানে ক'ব নোৱাৰে লিডাৰশ্বিপক কোৱালিটিটো শ্ব' কৰিব নোৱাৰে তেতিয়া টো সেই জবৰ মানে পজিচনটো নাপায়। সেইটো এইটো মানে স্কুলৰ পৰা যদি তুমি লিড কৰি থাকা ক্লাছত যদি তুমি মনিটৰ হৈছা। সেইবোৰ কৰিলে মানে সৰুৰ পৰা ডেভলপ-ডেভলপ হয় সেই কেৰেক্টাৰটো। মই তেনেকে ভাবো যে মানে যদি লিডাৰশ্বিপ কোৱালিটিত টো লাগে সেইটো আমি নিজে আনিব লাগে কোনোতো আনি দিব নোৱাৰে তোমাৰ তাত।
উনটো মানে নিজৰ পিতৰ পৰা ওলাবা লাগে মানে যেনেকা মা তুমি মানবৰ থাকে যেনেকা কোনে আনি দিবা নোৱাৰে মানে তুমি আপ আপুনি যেনেকা কলে কি সৰুৰ পৰাই এইটো আহে মানে অ', ঠিক আছে আপুনি যেনেকা সৰু পৰা থাকে কোনেবা-কোনোবা ল'ৰা ছোৱালীবিলাক থাকে যেনেকা সৰুৰ পৰাই এনতে যেনেকা চবক ভালকে চাব পাৰে গ্ৰুপত যেনেকা কিবা কাই-জা হলেও মানে এইটো কাই-জাবিলাক ঠিক কৰি দিয়া চবক বুজাই পেলাই ৰাখা। এইটো বিলাক ইটো বিলাকে ডাই মেনেজাৰ খোন বনে নে কিবা কোম্পানীৰ মালিক খোন বনে আৰু সৰু পৰাই আছে না? লিডাৰখন, কলেজ, কোৱালিটি বিলাক কেনেকা হৈছে। মানে, সৰু পৰা থাকিলে ভাল আৰু। বেছি কোৱালিটি বিলাক, কিহৰ কাৰণে তিতা? গম পাই যাই আৰু। ল'ৰাই ডাঙৰ যাই পেলাই কিবা লিডাৰ হব নাই, কিবা লিডাৰ হব নাই? গম পায় আৰু।
অ'! মানে সেই, বাচ্ছা তোক দেখিলেই গম পাই। যদি, সৰুৰ পৰা থাকে ন' তেনেকুৱা দেখিয়ে মানে টিচাৰ বোৰো ক'ব পাৰে যে অ'। এ এইটো ষ্টুডেন্ট এনেকুৱা হয়, এইটো ভাল হয়, এইটো এনেকে পাৰিব লাইফত কিবা কৰিব। মানে সেইখিনি কনফাৰ্মিটিটো পাই যায় আৰু। দেখি দে সেই কোৱালিটি টো যদি শ্ব' কৰে তেতিয়া গম পাই টিচাৰ বোৰেও গম পায় যে অ এইটো বাচ্ছাই পাৰিব আৰু।
অ'! ত' ল'ৰা -ছোৱালীখন পাৰিব পাৰে। অ'! এনেকা। এইটো মানে, লিডাৰ, অ'! লিডাৰটো মানে, বিশেষ টপিকত, কিহৰ কাৰণে, চব কামৰ লিডাৰ লাগে মানে। তুমি, আপুনি আঁ যিকোনো কাম লোৱা, যেনেকে অফিচৰ কাম ল়'লা। স্কুলৰ কাম লোৱা? নহ'লে কিবা সৰু পৰা, সৰু কাম। যেনেকে, ঘৰ ঢালাই কৰা কাম ধৰা। চব কামৰ, লিডাৰ লাগে মানে এজন! যেনে চবৰ কামবোৰ ক'বা পাৰা? যেনেকা কামবোৰ ভাগ কৰি দিব পাৰে। যেনেকা, তুমি এইটো কাম কৰিবা? তুমি যেনেকা, তুমি ডাটা এণ্ট্ৰি চম্ভালিবা? তুমি অলপ পেপাৰ ক্ৰপ পে, পেপাৰ চম্ভলিবা? তুমি আৰু ফাইল বনাবা তুমি? এইটো কাম কৰিবা? কি কৰে, লিডাৰৰ কাম কি হয়? চবৰ কামবোৰ চাবা কি মানে, তুমি, তুমি, তুমি কি কৰিব পাৰা? এইটো সুধি পেলাই, তুমি যি কাম ভাল লগা! এইটো তোমাক দিয়া। যেনেকা, অ'! ইটো তুমি যেনেকা, আঁ ভা তুমি ভালকে লিখিব পাৰে। স্পীডকে লিখিব পাৰা? ত' লিখাৰ কাম বোৰ তোমাক দি দিব। তুমি ভাল, ভাবা কি? ডাটা এণ্ট্ৰি ভাল কৰাতোঁ ডাটা এণ্ট্ৰি কামবিলাক তোমাক দি দিব। এনেকে, লিডাৰশ্বিপ কোৱালিটিটো থাকে মানে, কামবোৰ চাব পাৰা। কোনে, কি কাম কৰে? কি কি কাম কৰে? লাষ্টত এইটো কামৰ হিচাপটো দিব। এনেকাটো, লিডাৰৰ থাকে আৰু কোৱালিটি বিলাক।
ঠিকে কৈছা তুমি! মানে, মোৰ মতে আৰু ভাল এটা লিডাৰ চবে হ'ব নোৱাৰে আৰু। মানে, ভাল এটা লিডাৰ লাগে। যদি কামটো চাকচেচ লাগে ন'। সফলতা লাগে। তেতিয়া মানে, ভাল এটা লিডাৰ থাক কিব লাগিব। সেইটো, যোনটোৱে মানে, চবক বুজি পায় আৰু। যে, অ'! এইটো মানুহৰ, এইটো দিগদাৰ হৈছে। এইটো, মই এইটো, কৰি দিব পাৰোঁ বা কিবা। কিন্তু, সেই জেগাতে যদি মানে, ভাল এটা লিডাৰ নাথাকে। সি যদি বুজি নাপায়, যে মোৰ তলৰ মানুহবোৰে এইটো কৰিব যদি পৰা নাই। ত' মই কেনেকে সহায় কৰি দিব পাৰোঁ। সেইটো যদি গুৰুত্ব নিদিয়ে। তেতিয়া মানে, সেই, মই ভাবোঁ যে, সেই, সেইটো মানুহ এটা ভাল লিডাৰ নাই বা লিডাৰশ্বিপ কোৱালিটিটো ইমান ভাল নহয়! সেইটো মানুহৰ ভিতৰত।
উম! আৰু আচল লিডাৰবোৰৰ মানে, কথা পাতা বিলাকো ভাল থাকিব লাগে মানে। যেনেকা লিডাৰবোৰ মেইন কামে, সেই কথা পতাই হয় মানে। যেনেকা মানুহ খনৰ কথাবিলাক ভালকে শুনিব পাৰা আৰু ভালকে মানে, এ, ভা -ভা খং নুঠা, অলপ ভালকে বেলেগৰ লগ কথা পাতা। অলপ ভালকে বুজাকে মানে। ভাল কথা পাতা, ভাল টোনত কথা পাতা। যেনেকা, কাৰোবাক খং দিব নালাগে। আচলত অলপমান মানে, ইমচনেলি অলপ, ভিতৰ পৰা, অলপ ষ্ট্ৰং থাকিব লাগে। যেনেকা অলপ টানত আঁ অলপ বস্তু মানে, কিবা হ'ল। কিন্তু, অফিচত ঝাগৰা লাগিল। অলপ অ'! নিজেও ঠাণ্ডা থাকিব লাগিব, চবক বুজোৱা। এনেকুৱা কৰিব নালাগে, এনেকুৱা কৰিব নালাগে। আৰু অফিচত যেনেকুৱা, বহুত প্ৰেছাৰ আহিল। কি, এইটো? কাম বোৰ কিয় এতিয়ালৈ কৰা নাই? এইটো কিয় কৰা নাই? তে' তাৰ তো অ'! অলপ প্ৰেছাৰবোৰক অলপ হেণ্ডেল কৰিব বোৰত থাকিব লাগে আৰু লিডাৰশ্বিপৰ মানে, মই ভাবোঁ আৰু তাৰপিছত, কিবা এ, এ, একেলগে আগত, আগবঢ়ায় যোৱা। লিডাৰ, লিডাৰ বিলাকৰ, কাম মানে, কি থাকে মানে? চবক অলপমান অ'! ৰেস্পেক্ট লগা চোৱা। কম্পা, কম্পানীত যেনেকা কিবা আছে, যেনেকা ভাবা! কোম্পানী আৰু তোমাৰ মাহৰ আছে। কি, আঁ তিনটা, ত্ৰিশটা চিল আনিব? ত' মানে, ত্ৰিশটা চিলটো কেনেকা আনিব? এইটো মানে, ত্ৰি ত্ৰিছটা চিৰত আনিব কাৰণে কি কৰিব লাগে? এইটো মানে লিডাৰশ্বিপৰ কিবা হয় আৰু মানে বিষয়।
ঠিকে কৈছা তুমি। মানে সেইটোৱে মই ক'লো ন যে যদি মানে কিবা এটা কামত, চাকচেচফুল হ'ব লাগে। তেতিয়া, ভাল লিডাৰ এটা লা, লাগে সেইটো কামত।
উম, ঠিক আছে। আপুনি মানে, কিবা যিকোনো কাম লোৱা? আপুনি সৰুৰ পৰা ডাঙৰ কামত চব কামত মানে লিডাৰটো লাগে আৰু। কিহৰ কাৰণে লিডাৰ নাথাকিলে কামবোৰ কুনি কি কাম কৰিব যেনেকা ঘৰে ঢাৰাল দিলে। কুনি কি কাম কৰিব? আগত চিমেণ্ট ধালিম না আগত মাটি ধালিম? আগত পাথৰ দিম না আগত টকতা লগাম এনেকা মানে। লিদাৰ কা মানে লি ডাৰ থাকলে ইহঁতে কব পাৰে যেনেকা আগত টকতা লগায় পেলাই বেৰা বনা। বেৰা বনাৰ পিছত ইয়াৰ পিছত চিমেণ্ট দালা। এনে কব পাৰে। মানে এহেতে গম নাপাব আগত কি কৰিম আগত ঢালাই দিম না আগত চিমেণ্ট লগাম কি কৰিম এনেকা মানে। ত লিডাৰ থাকিলে চবক ক'ব পাৰে। এইটো কাম তুমি আগত কৰা। সেইটো কাম ইয়ে কৰিব।, ইয়াৰ পিছত তুমি কৰা এনেকা। নিৰ্দুষণৰ কাম বিলাকে এইটো থাকে মানে চব কাম মিলি জুলি পেলাই মানে কি কাম আগত আহিব, কি কাম পিছত আহিব তোমালাক চোৱা আৰু লিডাৰশ্বিপৰ কাম বিলাক।
ঠিকে কৈছা মানে। গাইডেন্স টো লাগে আৰু সেই লিডাৰটোৱে গাইডেন্সটো দিব পাৰে যে তুমি এনেকে কৰিলে ভাল হ'ব, তুমি এনেকে কৰিলে আগবঢ়াই যাব পাৰিবা। সেইখিনি মানে লিডাৰখিনিয়ে বুজাব পাৰে। যে আমি এনেকে কাম কৰিলেহে এইটো ভাল হ'ব বা কিবা ভুল থাকিলেও বুজাব পাৰে। যে এইটো তুমি যে কৰি আছা সেইটো বস্তুটো ভুল হয় এনেকে নকৰিবা। সেই এটা গ্ৰুপত সেইটো কাৰণে কৈছো ন যে লিডাৰ লাগে আৰু।
উম ঠিক কৈছে আপুনি মানে এ গ্ৰুপত মানে এজন না এজন মানুহ লিডাৰ লিডাৰ লিডাৰশ্বিপ কোৱালিটি লাগে। মানে কিহৰ কাৰণে লিডাৰ নাথাকিলে মানে ঘূৰিবা যালেও যেনেকা লিডাৰ লাগে। যেনে ধৰক এটা লিডাৰ কাম কৰি ঘূৰিবা যোৱাত। কি মানে ক'ত ঘূৰিব যাই আছে এইটো চাবা। লাষ্টত বাতে কেনেকা যাব, কিমান বা বজেট থাকিব এনেকুৱা তো মানে চব কামত লিডাৰ লাগেই মানে। লিডাৰ নাথাকিলে চব তিত্তৰ বিত্তৰ হৈ যাব। কি কাৰেক্ট কুনি কৰিব, কি কৰিব এনেকা গম নাপাব। এনেকা কা কৰিলে কামবিলাকৰ বিছি হৈ যাব আৰুটা বিয়া হৈ যাব কাম বিলাক কোনে কি কৰিব কিন কিন কৰিব এনেকা হৈ যাব আৰু মানে কামবোৰ।
ঠিকে কৈছা। মানে সেই হেণ্ডেল কৰিবলৈ লাগে আৰু মানুহ যদি এটা গ্ৰুপত কাম কিবা হৈ থাকে সেই মানুহটো হেন্দেল কৰিব পাৰে ন। যদি সেই মানুহটো নাথাকে তেতিয়া মানে কোনে কি কৰি আছে কোনো এটা এতিয়া চাবলৈও নাই যে কোনে কি কৰি আছে। তুমি যেনেকে ক'লা এতিয়া ফুৰিব যদি গৈছে কোনোবা এটা মানুহ যদি নাইও। সেইটোত কনফিউজন হৈ যাব। কিবা এটা বস্তু যদি থাকি আহিলে ত' কোনোৱে গম নাপায় ন সেই বস্তুটো চাবৰ কাৰণে লিডাৰ এটা থাকিব লাগে গ্ৰুপত। যোনে গম পাই যে অ ইমান খিনি মানুহ আছে, এইটো বস্তু এতিয়া লাগিব ত আমি এইটো কৰিব লাগে। সেইখিনিয়ে ভাবিবলৈ চব মানুহে যদি বেলেগ বেলেগ ধৰণে ভাবে। ত' সেই লিডাৰটো এটা মানুহ আছে ন যোনে মেজৰিটিৰ কথা ভাবি পেলাই কিবা এটা কাম কৰিব। নহলেতো গ্ৰুপত এটাই চবে নিজৰ নিজৰ কথাই ভাবে ন।
অ ঠিক আছে দিয়া আপোনাৰ লগত কথা পাতি ভাল লাগিল। কেতিয়াবা কথা পাতিম আপোনালোকৰ লগত এইটো বিষয়ত দিয়ক। ঠিকে আছে, ধ ধন্যবাদ।